হেল্ল'!
অঁ, শুনা পাইছা নাই?
অঁ, শুনিছো, শুনিছো।
অঁ, কি কৰি আছা?
এয়া তোমাৰ ভাত পানী খালো। ভাত পানী খাই এতিয়া এনেই অ কমান বহি আছো। তুমি কি কৰিছা?
মইয়ো সেই তোমাৰ ভাত পানী খাই উঠিছোঁ আৰু।
অহ'।
তাকে বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি আছো আৰু ভালেই, ঠিকে থাকে আছো। তোমাৰ খবৰ কোৱা?
অহ, মোৰো সেই ভালেই ভালেই বাৰু দেই।
বাকী ঘৰৰ মানুহৰ ভালেই নহয় বাকী চবৰে?
অঁহ', ঘৰত ভালেই, ভালেই, ভালেই।
অঁহ',
অ', তাকে সেই বহুত দিনৰ মূৰত ফোন কৰিলা কেলে ফোন ক ৰিলা বা আজি কি মনত পৰিল?
ধৰা লক্ষ্য কৰিছো আজি কেইদিন মানৰ পৰা।
অঁ, অঁ।
আমাৰ যোনবোৰ মানে ধৰা আমি সৰু পৰা যোনবোৰ আমি খেল ধেমালি খেলি আহিছো বা বিশেষ কৈতো আমি সৰুতে একেলগে যেতিয়া আছিলো, তেতিয়াতো আমি খুব ফুটবল খেলিছিলো। সেইটো কথা মনত আছে নাই তোমাৰ?
আছে আছে নিশ্চয়, আমি যে কেইাবাৰো পৰিছিলো যে। খেলোঁতে, অ। আছে আছে সেইটো কেলে মনত নথাকিব বাৰু।
সেইটোৱেইটো এতিয়া চোৱা আমি সৰু পৰা ফুটবল- চুটবল খেলি। আমি শাৰীৰিক ভাৱে এক্সচেচ কৰি আহি তেনেকে।
হয় হয় হয়।
মানে আমাৰ যোনখিনি আগৰ প্ৰজন্ম।
হয়'।
যোনখিনি মানে ল'ৰা ছোৱালী উঠি আহিছে। সিহঁতে যোনবিলাক শাৰীৰিক আমাৰ খেল। যিবোৰ খেল খেলিলে মানে শাৰীৰিকভাৱে আমি সুস্থ হৈ থাকোঁ। সেই খেলবিলাকৰ পৰা সিহঁতে একদম। প্ৰায় নাইনটি পাৰ্চেণ্ট ল'ৰা ছোৱালী মানে বিৰত আছে সেইবিলাক খেলপাকত।
বিৰ বিৰত আছে বিৰত আছে হয় হয়।
সিহঁতে মানে প্ৰায় মোবাইলটো ল'ব মোবাইলত। বিভিন্ন ধৰণৰ গেম খেলিব, বা ইউটিউবটো উলিয়াই ল'ব ইউটিউব চাব। সিহঁতৰ মানে সিহঁতক যদি আমি ফুটবল ফুটবল খেলি পাইছনে বুলি সুধো। সিহঁতে ফটককে ক'ব আমি মোবাইলত সদায় খেলো, বা মোবাইলত আমি গেম। সদায় খেলো ফুটবল গেম, কিন্তু। মানে শাৰীৰিক ভাৱে শাৰীৰিক ভাৱে যোনটো আমি খেল খেলো সেই মজাত। টো সিহঁতে আজিলৈকে মানে ল'ব পৰা নাই।
ল'ব পৰা নাই হয়।
আচলতে আমাৰ আমি শাৰীৰিক ভাৱে এইবোৰ খেল ধেমালি কৰিব লাগে, আমাৰ স্বাস্থ্য।
কৰিব লাগে, কৰিব লাগে, নিশ্চয় নিশ্চয় অহ', এ কি হয় মানে এতিয়া তোমাৰ। ডিজি গোটেই যুগটো আচলতে ডিজিটেল যুগ হৈ পৰিছে যে, সেইবাবে মানে। সেই এতিয়া তোমাৰ উঠি অহা নৱপ্ৰজন্ম সকল মানে, সকলো আচলতে সেই মোবাইলৰ ভিতৰত। ভিতৰত আচলতে বহুত বেয়াকৈ সোমাই পৰিছে। মানে তোমাৰ সেই মোবাইলৰ প্ৰতি খুব বেয়াকৈ আসক্ত হৈছে আৰু বিশেষ। কৈ মোবাইল গেমৰ প্ৰতি। গে'মৰ প্ৰতি বেছি আসক্ত আসক্ত হৈছে হয় হয়। হয়', হয়', হয়'।
এই অনলাইন গেমত লাগি থাকোতে মানে পাহৰিয়ে গৈছে, যে বাহিৰৰ দুুনীয়া খনতো। শাৰীৰিক ভাৱে খেল ধেমালি কৰিব পৰা যায়। সিহঁতে সেইটো কথা একেবাৰে পাহৰি গৈছে এতিয়া। আমাৰ তুমি আমাৰ ঘৰৰ কাষৰ ফিল্ডখন মনত আছে নহয় আমাৰ।
আছে আছে নিশ্চয় নিশ্চয় মনত আছে।
আমি মানে কি হ'ল মইতো এতিয়া মাজতে ঘৰত নাছিলো ন। এতিয়া আহি পেলাই দেখিছো চব ল'ৰা -ছোৱালী অকল মোবাইলত গেম। বা মোবাইলত ব্যস্ত সেইকাৰণে মানে। এই ফিল্ডখনত আমি মই এতিয়া এটা ডিচিশন লৈছোঁ। আমি এই ফিল্ড খনত। এতিয়া মানে ধৰা ফুটবলৰ এটা আয়োজন কৰিছে ফুটবল খেলৰ।
অ', খুব ভাল কাম কৰিছা সেইটো। এনেকে তোমাৰ খেল চেল আয়োজন কৰিব লাগে, গম পাইছা নাই। তেতিয়া তোমাৰ মানে ভালো, আৰু আচলতে মানে এটা ভাল হয় আৰু এইটো এটা ভাল ভাল লক্ষণ আচলতে। মাজে সময়ে আমি খেল চেল পাতিব লাগে, ম মনোৰঞ্জনৰ কাৰণে।
হয় হয়, মনোৰঞ্জনো হ'ল, আৰু লগতে আমাৰ শাৰীৰিক বাবে আমি সুস্থ হৈ থাকিলো
হয় হয় হয় হয় সুস্থও হৈ থাকিলো গতিকে সেই খেলবিলাক আচলতে ৰেগুলাৰ খেলিব লাগে গম পাইছানে তেতিয়া আচলতে বেছি ভাল আচলতে হয় হয়
আৰু আজিকালি যুগতো ব্যয়ায়াম বোলা বস্তু
হয় হয় পাহৰিয়ে গৈছে পাহৰিয়ে গৈছে
হলো ইয়াতে আমি ফুটবল খেলৰ আয়োজন কৰো যোনখিনি আমাৰ পিছৰ প্ৰজন্ম আছে সৰু সৰু ল'ৰা ছোৱালী বোৰ আছে সিহঁতে মোবাইলত লাগি পেলাই নিজৰ স্বাস্থ্যটো ক্ষতি কৰাতকে আবেলি আবেলি আহি সকলোৱে আমি অলপ অলপ মানে খেলে কে খেলো আমাৰ ফিল্ড খন এনে পৰি থাকে
সেইটো এটা ভাল পদক্ষপ ল পদক্ষেপ লৈছে কিন্তু হয়
হয় হয় মই বোলো ঘৰতে চবে এনে বহি থকাতকে সকলো আহক আবেলি সময়ত আমি অলপ হ'লেও মানে আধা ঘন্টা এঘন্টা হ'লেও যদি আমি সদায় খেল ধেমালি কৰো বা ফুটবল খেলো তেতিয়া আমাৰ স্বাস্থ স্বাস্থ্যটো মানে ধৰা এক্টিভ হৈ থাকিব
উম
আমি ধৰা কি হয় এতিয়া খেল ধেমালি নকৰিলে বা ধৰা যদি ঘৰতে বহি থাকো তেতিয়া আমাৰ মানে বিভিন্ন বেমাৰে আমাৰ গাৰ ওচৰ চাপি আহে
ওচৰ চাপি আহে হয় হয়
এতিয়া যদি খেল ধেমালি নকৰাকে এনি টাইম যদি মবাইল লৈ আমি ঘৰত বহি থাকো আমাৰ বেমাৰ হোৱাৰ বাহিৰে অন্য একো মানে তাৰ শিক্ষণ
হয় হয় হয়
স্চম
হয়
খেল এখনছো চব আহিব আহি পেলাই বেছি সময় নহয় আধা ঘন্টা বা এঘন্টা ফুটবলে খেল চবে ফুটবল খেলা হওক মানে খেল ধেমালিটো কৰিলেহে আমাৰ স্বাস্থ্যটো ভালে লাগিব
হয় হয় হয়
সেইকাৰণে বোলো চব আহিব আমিও খেলি তেতিয়া আমাৰ স্বাস্থ্যতটো একদম পুৰা ভাল হৈ থাকিব আৰু খেল ধেমালি কৰিলে আচলতে তে ভাল স্বাস্থ্যৰ কাৰণে বহুত ভাল
স্বাস্থ্য স্বাস্থ্যৰ কাৰণে ভাল ভাল এ এতিয়া তুমি তাত তোমাৰ যিখন খেল আয়োজিত কৰি কৰিছা মানে
হয়
তাত তোমাৰ অকল সৰু সৰু ল'ৰা ছোৱালীয়েহে খেলিব পাৰিবনে নে তোমাৰ সৰুৰ পৰা ডাঙৰ সকল সকলোৱে খেলিব পাৰিব?
নাই আমি খেলৰ কোনো বয়স নাই জানা নাই। খেল হওক, গোম হওক, এই বস্তু বিলাকৰ কোনো বয়সৰ সীমা নাই, সেইকাৰণে সৰু পৰা ডাঙৰ লাগে বয়োজেষ্ঠ সকলেও যদি বিচাৰে বোলে আমি আমিও অলপমান খেলিবলৈ ইচ্ছা কৰো তেতিয়া আহিব পাৰে কথা নাই। সৰু হওক, ডাঙৰ হওক সকলো আহক, সকলোৱে খেল ধেমালি কৰক, নিজৰ স্বাস্থ্যটো আৰু দুবছৰমান বেছিলৈকে মানে বচাই ৰাখক।
হয়-হয়-হয়-হয় নিশ্চয় নিশ্চয় এটা বহুত ভাল কথা কৈছা। ভাল লাগিছে মোৰ তোমাৰ কথাবিলাক শুনি আৰু আচলতে তোমাৰ কথা শুনি মইও উৎসাহ পাইছো আৰু মানে মইয়ো তোমাৰ এনেকুৱা ধৰণৰ তোমাৰ খেলৰ প্ৰতি মানে মোৰো আগ্ৰহ জাগি আহি আহিছে গম পাইছা নাই। তোমাৰ ময়ো ভাবিছো এনে এনেকে মানে মইয়ো তোমাৰ ফুটবলৰ টিম এটাকে তৈয়াৰ কৰোঁ বুলি ভাবিছোঁ। এনেকে তোমাৰ প্ৰতিযোগিতা কৰিম অ। প্ৰতিযোগিতা কৰিম প্ৰতি প্ৰতিযোগিতাত আচলতে যোনে ভাল খেলিব, যোন ভালকৈ উত্তীৰ্ণ হ'ব সিহঁতক তোমাৰ মানে টিমত টিম মেম্বাৰ হিচাপে লোৱা হ'ব।
অ একদম ধুনীয়া পদক্ষেপ লৈছা।
অ তাকে ময়ো সেই খেল এখন পাতিম বুলিয়ে ভাবিছোঁ।
ঠিকে আছে এতিয়া মানে কি হৈছে আমাৰ ভাৰতবৰ্ষ খন ইমান ডাঙৰ দেশ এই ডাঙৰ দেশখনত আজিলৈকে মানে বিশ্বকাপ খেলিব পৰাকৈ এটা টিম নাই। হেল্ল' হেল্ল'। হেল্ল'।